হেল্ল'
হয় আ ভাল লাগিল আপোনাক লগ পাই কেনেকুৱা খবৰ আপোনাৰ
মোৰ খবৰ ভালেই আৰু আপোনাৰ
মোৰ ভালেই আজি আপুনি ব্ৰেকফাষ্টত কি কি খালে
অ ব্ৰেকফাষ্ট ত মই ডাইৰেক্ট মানে খানাই খাই দিলোঁ ভাত
খানা খাই দিলে নহয় নহয় ভালেই কিছুমান মানুহে আপোনাৰ খানা খায় যিখিনি মানুহে অফিচতহে যায় গতিকে ঠিকেই ভালে আপুনি কেইটা বজাত উঠ উঠে ৰাতিপুৱা
মইতো ৰাতিপুৱা ছটা বজাতে উঠো কেতিয়াবা পাঁচটাতো উঠো মানে মৰ্ণিং ৱাক কৰোঁ না অলপ তামানে আধা ঘণ্টা চল্লিছ মিনিট এনেকুৱা মৰ্ণিং ৱাক কৰোঁ
ভালেই ভালেই আপুনি ভালেই কৰিছে এতিয়াতো বহুত সময় নহয় নহয় মই আপোনাৰ দেৰিকে উঠা হয়টো মই ৰাতিলেকে কাম কৰি থাকো গতিকে মোৰ খুব কমেই মানে মৰ্ণিং ৱাক হয় ৰাতিপুৱা উঠি মই আ ৰুটি
হয় ভালে অ আপুনি ক'ত ক'ত জাৰ্ণি কৰি পাইছে
কি কি খ্যাতি?
তাতে আমাৰ ইফালে ক্ৰিকেটো খেলা হয় কিছুমান গাঁৱত। মানে অ', বহুত অ', ক্ৰিকেট কমে খেলে আমাৰ ইফালে আমাৰ ঘৰৰ মানুহগিলাক। বহুত ক্ৰিকেট কম খেলে সেটো আপুনি জানে চাগে।
ফুটবল বেছি খেলে।
হয়, হয়। মানে ক্ৰিকেটত বেছি ইণ্টাৰেষ্ট দেখা নাযায়।
সুধিছিলা নৰিছো
হয়, হয়।
অ', ভ্ৰমণ বুলি ক'লে মোৰ তেনেকুৱা নাই যে মই এই জোগাটো লৈ খুব যাবলৈ মন আছে কিন্তু এটা কথা হয়। যে য'ত মই গছ-গছনি দেখো অলপ চৰাই তৰাই দেখো জীৱ- জন্তু দেখো তেনেকুৱা বহুত জোগা আছে যদি পাহাৰ দেখা পাওঁ খুব ভাল লাগে। কাৰণ আজিৰ দিনত মই গুৱাহাটীত থাকি আপোনাৰ যেতিয়া মই যেতিয়া সেই গাঁৱৰ। ওলাই যাওঁ বা যেতিয়া মই কোনোবা ঠাইলৈ যাওঁ য'ত আপোনাৰ পাহাৰ আছে ধুনীয়া। গছ-গছনি।
হয় হয় মোৰো ছেম এনেক। য'ত গছ-গছনি, য'ত নদী থাকে, পাহাৰ থাকে। সেইগিলা চিনাৰী বহুত ভাল লাগে মানে মোৰো।
আপোনাৰ এনেকুৱা কিবা ঠাই আছে নেকি? য'ত আপোনাৰ যাবলৈ খুব মন আছে মানে।
এবাৰ।
এবাৰ হলিয়টো। বহুত জাগা আছে এনেকুৱা স্পীচ মানে মোৰ লিমিটেচোন নাই মানে চবতে যাবা ইচ্ছা আছে মানে। তাৰপিছত অসুবিধাৰ কাৰণে যাব পৰা নাই।
গোটেই, হয়।
হয়। আৰু আপোনাৰ? আপুনি ক'তবা যাব?
তোমাৰ কাশ্মীৰ যাবলৈ খুব মন আছে মোৰ চুইজাৰলেণ্ড যাবলৈ খুব ইচ্ছাস আছে সেইবোৰ ঠাইৰো সেই কাৰণটো সেইটোৱে আপোনাৰ পাহাৰ আছে। আমাৰ ইয়াত আজিকালি প্ৰদূষণৰ বাবে আপোনাৰ গছ আপুনি পাত এটাও চুব নোৱাৰে যিমানখিনি লেতেৰা হৈ গ'ল। সেই বস্তুটো নাই, মই সেই বস্তুটো সেইবাবে খুব ভাল পাওঁ।
অ', অ ', আপনি অসমৰে কোনোবা ওচৰৰ জাগাত কোনোবা পিকনিক স্পটত যাই কিনে ভাল জেগা দেখা পাইছা না?
পিকনিক স্পট আমাৰ অসমত খুব ভাল ভাল আছে। আপোনাৰ এটা চান চান্দুবিৰো খুব ভাল আছে। চান্দুবীৰ বহুতে যায়। আৰু তাক বাদ
হয়, হয়।
কিন্তু আপোনালে কিন্তু বহুত খিনি পাব।
হয়, হয়। বহুত ভাল জা মই তাতে গৈ পো
আমি যিমান ইয়াত ঘুৰিলো মই চন্দ্ৰপুৰৰ নিচিনা কোনো ঠাই নাপালো তাৰমানে য'ত আ আপুনি ইমান কেইটা লোকেচন একেলগে পায় পিকনিক স্পট য'ত একেলগে পায়
অ ইফালে কি কি পিকনিক আছে আপুনি জনাব পাৰিব নেকি? আৰু জাগাৰ চিনাৰীটো অলপ বুজাই দিব পাৰিব?
অকনমান মই নামবোৰ পাহৰিছো আপোনাৰ এ এটা আছিলে লনডি বুলি
অ।
আপুনি যাব পাৰে, তাৰপিছত আপোনাৰ এখন ৰিজৰ্ট আছিলে সেই ৰিজৰ্ট খনৰ অকণমান নামটো পাহৰিছো কিন্তু আপোনাৰ মায়ং পাৰ হৈ যাব লাগে
হয়, হয়।
মায়ং পাৰ হৈ যাব লাগে আৰু তাৰ বস্তু খিনি চন্দ্ৰপুৰৰ
অঁ।
সেইকাৰণে ভাবতে আপুনি পাহাৰো পাব একেলগতে আপুনি নদীও পাব।
অ', সেনেকুৱা চিনাৰীটো বহুত ভাল লাগে মানে মোৰো।
ঠাই। হয়, হয়। খুব ভাল লাগে কাৰণ এতিয়া কিছুমান বস্তু কেনেকুৱা হয় আপুনি আজি যদি কিবা এটা বস্তু আপুনি আপোনাৰ লগত যদি আপুনি যদি তেনেকুৱা ঠাইতেই জ হৈছে য'ত আপোনাৰ পাহাৰ ভৈয়াম গোটেই চৰাই চিৰিকটিৰ মাজত আছে তেতিয়াহ'লে আপ তাৰ সেইটো নে কিবা এটা বহুত বেলেগ বস্তু পাইছে কিন্তু যেতিয়া আপুনি জীৱনটোত এনেকুৱা এটা বস্তুৰ লগত জড়িত হ'ব যেনে আপুনি গছ পাহাৰ গছ-গছনি একো দেখা নাপায়। গতিকে তেতিয়া আপোনাৰ খুব মন যাব যে মই অলপমান গছ গছৰ নদীও চাই আহো কাৰণ আপুনি আজি গুৱাহাটীৰ কোনো ভিতৰুৱা জাগাত কিন্তু আপুনি নদী দেখা নাপায় আপুনি যদি যাব খোজে তেতিয়াহ'লে হয়তো ব্ৰহ্মপুত্ৰ নাইবা আপুনি যাব লাগিব একদম পিকনিক স্পটৰ ফালে তেনেকুৱা ঠাইত গ'লেহে আপুনি দেখা পাব তাৰ মানে চ' সকলোৰে হ
হয়।
কোনো বা হয়।
আমাৰফালে হ'ব।
কিন্তু মইতো ভাবো আপুনি যদি গুৱাহাটীত আছে আপোনালোকৰ ফালেতো পা পাহাৰ ভৈয়াম
অ'। আছে আমাৰ ইফালে আছে ভূটানৰ পাহাৰ ওচৰতে হৈ যায় আমাৰ ইফালে তাতে পিকনিক স্পট আছে মানা চকী বুলি কোৱা আৰু ওচৰতে আছে দাৰাগাঁও এইফালে আৰু বগামাটি ইফালে আছে। মানছ চৌকীটো বহুত ভাল জেগা তাতে ভূটানৰ পৰা পানী আহে। বহুত ঠাণ্ডা।
আপোনালোকে যায়নে সেইফালে? কেতিয়াবা গৈছে নাই আগতে?
অ', যাওঁ, যাওঁ, যাওঁ, যাওঁ। আমিতো বছৰত তিনিবাৰ চাৰিবাৰ এনেই যাওঁ আৰু কেতিয়াবা টাইম তাতে বহুত ভাল লাগে জোগাটো বহুত ভাল। এতিয়া মানে পানী বেছি হৈছে এতিয়া পানীটো ক্লিয়াৰ নহয় যিহেতু বৰষুণ ষুণ পৰিলি মানে পাহাৰৰ ওপৰৰ পৰা লেতেৰা পানী আহে মানে। লেতৰা মানে মাটিৰ নিচিনা পানী আহ যেতি নৱেম্বৰ ডিচেম্বৰ হ'ব জানুৱাৰী হ'ব সেই টাইমত বহুত পানী কম আহে মানে লাহে লাহেকৈ পানী আহে সেইটো টাইমত মানে ডাইৰেক্ট মাস্কগিলাও দেখা পাব পুৰা ক্লিয়াৰ
বুজিছো বুজিছো
চব মাছতু হু
কব নে মানে
ফাইন ব়অহয় তাতে গা ধুব পাৰিব তাতে বহুত ডাঙৰ ডাঙৰ শিল আছে মানে এটা ঘৰ নিচিনা বিল্ডিংৰ নিচিনা তাতে মানে দু দুটা নদী হয় দুটা নদীটো ক্ৰচিং কৰে মানে উল্টা উল্টি এক্স আৰু তাৰে মাজতে কিছুমান পিক পিকনিক খায় আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত বহুত পিকনিক খাবলৈ যায় ত তাতে
বুজিছ
আমাৰ ওচৰতে এইটো একেই চছেম নিচিনাই দাৰাগাঁও বুলি কয় তাতও নদী আছে বহুত ডাঙৰ তাতে এতিয়া গৰম বতৰত মানুহগিলাক গা ধুবা যায়
মানে ভূটানৰ পৰা বহুত ভাল পানী আহে ঠাণ্ডা একদম ফ্ৰিজৰ নিচিনা ততে গা ধুবা যায় বহুত মানুহ যায় গুৱাহাটীৰ পৰাও যায় আৰু ইফালে নলবাৰী পাঠশালা
অ যাব মই আপোনাক কলো যে সেই বস্তুটো আমি নাপাও যে আৰু খুব মানুহখিনিৰ মন আপোনাৰ এবাৰ হ'লেও নদীত এবাৰ গা ধুই চাও বুলি
তাতে মানে কিছুমান বহুত পাৰ্টি কৰিবলৈ যায়
সেইটো হিচাপত আপুনি বহুত সৌভাগ্যৱান যে আপুনি সিমানখিনি সেনেকুৱা ধ ধৰণৰাক ঠাইত আছে
হয় হয় আৰু আপুনি অসমৰ এই বাক্সা মানছ ইফালে ভৈৰৱকুণ্ড ইফালে কৈ পাইছা নেকি ক'তব
ন মই আচলতে গৈ পোৱা নাই সেইবাবে মই আচলতে সেইখিনিৰ বিষয়ে বহুত বেছি গম নাপাওঁ কিন্তু মোৰ যাবলৈ খুব মন আছে যাতে মই তাৰে মানুহখিনিৰ লগতো আপোনাৰ চিনাকিতো হয় আৰু অলপ ঠাই বিিলাকো চাব পাৰো কেনেকুৱা কি আপুনি কৈছে নেকি ভৈৰৱ কুমৰা ফালে
মই ভৈৰৱকুণ্ড একবাৰ বলো তাতেতো বহুত ভাল জেগা তাতে মানে বৰ্ডাৰ হৈ যায় তাতে ভৈৰুৱকুণ্ডত ভূটানৰ গেট আছে আৰু প্লাছ এটা আছে অৰুণাচল মানে তাৰপিছত অসম তিনিটা এটা িনতে লগ হৈ যায়
মানে ইয়াতে ভূটানৰো বৰ্ডাৰ পাব অৰুণাচলৰো বৰ্ডাৰ পাব
ভূটান আপুনি ভূটানৰ ফালে গৈছে নে মানে বৰ্ডাৰ পাৰ হৈ গৈছে ে ভূটানত এ মানে সোমাইছিলে নে
সোমাইছো মই দহ বাৰ হ'লো
অ
ভূটানত একো নালাগে জাষ্ট ভোটাৰ কাৰ্ড আৰু মাইনাৰ হ'লী
হম অ' মানে আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড তাতে চলে ন
হয় হয় এইটোৱে দিব লাগিব তাৰপিছত এণ্ট্ৰি ফিজ অ' এণ্ট্ৰি পিচ নলয় তাতে বহুত বাৰ গৈছো আমাৰ ওচৰৰে হয় ন আমাৰ পঞ্চাছ কিলোমিটাৰ মান হয় ততে বস্তুবিলাকৰ দামটোতো বেছি কিছুমান বস বেছি কিছুমান বস্তু ব
বুজিছ
তেলৰ দাম বহুত কম তেলৰ দাম এতিয়া অলপ চাগে বাঢ়িছে। যেতিয়া মই গৈছিলোঁ ছয়মাহমান আগত সেই টাইমত তেলৰ দাম ছিক্সটি ফ'ৰ আছিল।
উম এতিয়া চ অকমান
এতিয়া বাঢ়িলে মানে প্ৰব্লেম নিচিনাাই সেইকাৰণে বাঢ়িলে নেকি দে আমাৰ টাইম হৈছে।